এনে আছোঁ। তুমি?
ভাত পানী খালা?
হেল্ল'!
অ' ভাত পানী খালা?
অঁ কোৱা। কি কৰিছা?
আছো এনে, আ ব্যস্ত আছা নেকি?
নাই কোৱা কোৱা।
আহ নাই মানে উ তো চোৱা এতিয়া আমাৰ সকলোৰে কাৰণে সময় বহুত এটা মূল্যৱান বস্তু ন।
অ', সেইটোৱেটো।
উম, ত' তোমাৰ মতে কি আৰু সময় সময় গুৰুত্ব ত কেনেকুৱা মানে?
অ', মানে ধৰা, এতিয়া সময়টো ধৰা আমাৰ বৰ্তমান সময়ত সময়টো বহুত মূল্যৱান হৈ পৰিছে আগৰ দিনতো আছিল। এতিয়াও হয় বা আগলৈও থাকিব। কাৰণ সময় গুচি গ'লে ঘূৰাই আনিব নোৱাৰি বা ধন-সম্পত্তি ধৰা ঘূৰাই আনিব পাৰি পইচাও ঘূৰা মানে ধ্প সম্পত্তি গুচি গ'ল। আমি ধৰা কিবা কাম কৰি মেলি পইচা ঘূৰাই আকৌ আনিব পাৰিম। কিন্তু সময় তুমি কেতিয়াও নোৱাৰা ন' যিখিনি সময় তুমি ইমানে ধৰা ভালকৈ যদি তুমি সময় মূল্যই নাজানা। একো কাম কৰিব নোৱা সেইকাৰণে, মানে সময় থাকোতে কাম বিলাক কৰিব লাগে আৰু ধৰা। তেনেকুৱা। মানে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সময়টো মানে বহুত ধৰা কি বুলি ক'ম এতিয়া বহুত ইম্পৰ্টেণ্ট, অতি প্ৰয়োজনীয়, কাৰণ বহুত মানে ছাত্ৰ-ছাত্ৰীয়ে সদ ব্যৱহাৰ নকৰে সময়ক লৈ।
সেইটোৱে মানে বহুত বহুতে মানে সময়কো অপব্যয়
যুগত সেই টো বেছি হৈছে।
অ', বহুতে সময়ক নষ্ট কৰিও যি টি কাম কৰি থাকে। নুবুজি পেলাই।
আজিকালি ছাত্ৰ-ছাত্ৰীৰ কাৰণে ধৰা পঢ়া-শুনাটো ধৰা প্ৰয়োজনীয় কিন্তু সিহঁতে পঢ়িম বুলি কৈ মোবাইলটো চাই সময় অতিবাহিত কৰে। সদ ব্যৱহাৰ নকৰে, কেতিয়াও সময়ৰো নকৰে, মোবাইলৰো ন কৰে, তেনেকুৱা ধৰা।
উম। হয় বাৰু। সেইটোৱেতো। তোমাৰ মানে তোমাৰ মতে মোৰ বাবেও বাৰু মানে সময় ভালকৈ ব্যৱহাৰ কৰাটো বহুত জৰুৰী। হেল্ল'?
অ', কোৱা?
অ', শুনি আছা ন'?
অ', অ', শুনিছো কোৱা।
অ', শুনাক। যদি মানে এতিয়া চোৱা সফল মানুহবোৰে সময় কেনেকৈ ব্যৱহাৰ কৰেনো?
মোৰ মতেতো সফল মানুহবিলাকে ধৰা একান্ত মনে তোমাৰ কাম বিলাক কৰে সময়মতে কৰে চব কামে। প্ৰতিটো মুহূৰ্ত মানে তেওঁলোকৰ মূল্য়টো বুজাই প্ৰতিটো মুহূৰ্তৰ। তেওঁলোকে সময়মতে কাম কৰে মানে অ' প্ৰয়োজনীয় বা অলাগতিয়াল সময় নষ্ট নকৰে আৰু ধৰা যিখিনি লাগে সেইখিনিকে কাম কৰে তেনেকৈ সিহঁত তেওঁলোক সফল হৈছে ন'? সফল মানুহবোৰোতো এসময়ত ধৰা এনেকুৱাই আছিল সিহতে কষ্ট কষ্ট কৰিছে সময়ৰমূল্য বুজিছে হেইকাৰনে এদিন সিহঁতৰ ফল হৈছে যেনেকে ধৰা আমাৰো এটা সবৰে বিশ্বাস থাকে আৰু সফল হ'ম এদিন কষ্ট কৰিব লাগিব সময়ো অতিব ভালকে অতিবাহিত কৰিব লাগিব তে তেতিয়াহে ধৰা তুমি সফল হ'বা
উম তোমাৰ মতে সময় কেনেকৈ সদ ব্যৱহাৰ আমি কৰিব পাৰোঁ মানে যাতে আমাৰ সময়বোৰ নষ্ট নহয়
সময়বোৰ সদ ব্যৱহাৰ কেনেকৈ কৰিব মানে ধৰা প্ৰথমতে ধৰা তুমি দৈনিক এখন দৈনন্দিন জীৱনৰ এখন ধাৰা তুমি সময়সূচী বনাই ল'ব পাৰা
এখন ধৰা তুমি তাতে সূচীখন বনাব পাৰা তাতে লিখিব পাৰা কোন সময়ৰ পৰা কোন সময়লৈ মই কোনটো কাম কৰিম খিনিৰ পৰাখিনি লৈ ধৰা মই খালোঁ এইখিনি মই শুলোঁ এইখিনি মই পুহিলোঁ আজৰি সময়ত মই অলপ খেলিলোঁ তেনেকে মানে শুচী কালৰ লগতে তুমি যেতিয়া কামটো কৰিবা তেতিয়া ধৰা তোমাৰ সময়ো কমিব মানে সৎ ব্যৱহাৰ হ'ব লগতে মানে অপ্ৰয়োজনীয় কামত নষ্ট নহয় আৰু সময়টো
অম আজিৰ যুগত মানে মানুহবোৰে সময় কেনেকৈ নষ্ট কৰি আছে মানে তেওঁলোকৰ দৈনন্দিন জীৱনত
আজিকালিতো নষ্ট কৰিছে মানুহে বহুত সময় কাৰণ আগতে মানুহক মানুহ মানে সময়ক লৈ বহুত কি বুলি ক'ম তোমাৰ বহুত মানে আগৰ দিনত মানুহে সময়ত সময়ে মূল্য চাই কিনে কাম কৰিছে কিন্তু আজিকালি মানুহে নকৰে
হম
আজিকালি মানুহবিলাকে মানে সদ ব্যৱহাৰ একদমেই নকৰে যিটো কাৰণত মানে দাই ত সিহঁতে মানে সময়মতে কামবোৰ কৰিব নোৱাৰা কাৰণে সিহঁতে মানে ৰৈ যায় কিছুমান ধৰা তেনেকুৱা কথা আৰু
উম এতিয়া ধৰ ছাত্ৰ -ছাত্ৰীৰ বাবে মানে পঢ়া শুনাৰ ক্ষেত্ৰত সময় কেনেকুৱা মানে ৰোল প্লে কৰে ভূমিকা পাল পালন কৰে মানে
ছাত্ৰ ছাত্ৰী ক্ষেত্ৰ য়ে ক'লোঁ মই পঢ়া শুনাৰ সময়ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ কাৰণ নিয়মিতভাৱে অধ্যয়ন কৰিলে কম সময়তে ধৰা ভাল ফল পাব পাৰি লাভ কৰিব পাৰি এতিয়া কিছুমানে নপঢ়ি কেনে মোবাইল চাই থাকে এনেই সময়টো নষ্ট কৰি দিয়ে ' তেনেকুৱা কৰিলে ধৰা অলপ নিজৰো ধৰা বহুত ক্ষতি হয় নিজকো ফাঁকি দিয়া হয় বহুত ক্ষতি হয় সেইকাৰণে সময়মতে কৰিব লাগে আৰু সকলোবিলাক কাম
অ এতিয়া আজিকালিৰ যুগতো চবৰে হাতত এটা এটা মোবাইল ফোন আহি গৈছে আছে ন ত মোবাইল ফোনে মানুহৰ জীৱনত সময় সময়ৰ তুলনা কৰি মানে কি প্ৰভাৱ পেলাইছে
বহুত প্ৰভাৱ পেলাইছে চোৱা সামাজিক এতিয়া মানে মোবাইল ফোন আহাৰ লগে লগে আমাৰ যুগটো মানে অ অনবৰতে তোমাৰ মোবাইল ফোনতে ব্যস্ত হৈ থাকে যিটোৰ ফলত বহুত প্ৰভাৱ পেলাইছে চ কাৰোবাৰ চক কুৰ অসুখ হৈছে চকুৰ পাৱাৰ কমি গৈছে লগতে বিভিন্ন বেমাৰে দেখা দিছে সময় নষ্ট মানে সময় নষ্ট কৰি মোবাইল চাই থাকে অন ঘন্টা প্ৰতি ঘন্টা চাই থাকে সামাজিক মাধ্যমত অ কটাই থাকে তেনেকে মানে বহুতো ক্ষতি হয়
উম সেইটো হয় বাৰু আৰু স্বাস্থ্যৰ মানে ক্ষেত ত্ৰত বেয়া আৰু ক্ষতি হয় অ এতিয়া চোৱা অ আজিকালি ইনষ্টাগ্ৰামতে ধৰা মানুহে এটা ৰিলচ স্ক্ৰল কৰোনতে মানে পাঁচ মিনিটৰ কাৰণে ফোনটো খোলা যায় মানুহে আজিকালি পাঁচ মিনিট গৈ একঘণ্টা হয় দুই ঘন্টা হয়
গমেই নাপায় উম
তেনেকে ফোন চাওঁতে চাওঁতে মানুহে গমেই নাপায়
অতিবাহী সময়বোৰে মিছা মিছি নষ্ট হ'ল মোবাইল ফোনৰ কাৰণে মানুহে এনেই নষ্ট কৰি পেলাই
আৰ যদি আমি সময় যদি ভালকে ব্যৱস্থাপন কৰিব পাৰোঁ তেন্তে আমি কি লাভ কৰিব পাৰোঁ মানে আমাৰ কাৰণে ভাল নে বেয়া যদি ভালকে আমি
অ অ সময় ব্যৱস্ স্থাপনা শিকিলে কাম সঠিকভাৱে সম্পন্ন হ'ব যদি আৰু তোমাৰ ধৰা নিজৰ আত্মবিশ্বাসটো বৃদ্ধি পাব তাৰ লগতে জীৱনটো তোমাৰ অধিক শৃংখলাবদ্ধ হব তেনেকুৱা হওঁ বুলি ভাবো আৰু
উম উম এতিয়া অহ আমাৰ আমিতো সফলতা লাভ কৰিবলৈ আমি সময়ক ভালকে ব্যৱহাৰ কৰিবই লাগিব ত
অ
সময় আৰু সফলতাৰ মাজত কিবা পাৰ্থক্য আছে নেকি দুয়োটাৰ সম্পৰ্ক কিবা
যিবিলাক চোৱা যিবিলাকে সময় তোমাৰ সঠিকভাৱে ব্যৱহাৰ কৰে তেওঁলোকে যায় কেনে মই ক'লোৱে নহয় যে তেওঁলোক যায়েই মানে অ' অব মানে শেষত সিহত তেওঁলোকে সফল হয় যিবিলাকে কষ্ট কৰে, সময় অবাবত নষ্ট নকৰে। তেওঁলোক যায়, মানে লা আ শেষত স সফল হয়। আৰু সময়ৰ মূল্য বুজা মানে ধৰা সফলতাৰ পথত আগবাঢ়ি যোৱা বুলি এষাৰ কথা আছে। তেনেকুৱা আৰু তোমাৰ।
শুনি আছোঁ কৈ যোৱা আ তোমাৰ মতে মানে অলগতাই মানে কিছুমান সময় নষ্ট কৰা কৰাত কিছুমান মানে আমাক বহুত প্ৰব্লেম দিয়ে ন এনে এনে সময় নষ্ট কৰাত। ত' তাৰ বিষয়ে কিবা ক'বা নেকি? মানে কেনেকুৱা কি হ'ব পাৰে তাৰ
এলাহৰ কথা কৈছানে?
উম, উম, উম।
মানে এলাহ কৰিলে তুমি যদি এতিয়া ধৰা এলাহ কৰি বহি থাক
উম
ধৰা তুমি ক'ৰবাত ধৰা তোমাক দুদিন পিছত এসপ্তাহ পিছত পৰীক্ষা আছে। ত' তুমি এলাহ কৰি কৰি কালি পঢ়িম কালি পঢ়িম তেনেকে যদি থৈ দিয়া। আহ শেষত যদি তুমি পৰীক্ষাৰ আগদিনা ধৰা তোমাৰ মানে পঢ়া শুনাত মানে তুমি এনেকুৱা লাগিব কালি পৰীক্ষা আছে মই আজি পঢ়িব লা এই তুমি তেতিয়া ভাবিবা যে এলাহ মই কিয় কৰিছিলোঁ, যদি মই এলাহ নকৰিলোঁ হয়, আজি মোৰ এনেকুৱা এটা নহয়। পৰিস্থিতি নহ'ল হয়। ঠিক তেনেদৰে তুমি এলাহটো মানে আটাইতকৈ ডাঙৰ শত্ৰু সময়ৰ আৰু মানে এলাহে মানুহৰ কাম পিছুৱাই ৰাখে আৰু মানুহৰ কিছুমান সুযোগ হেৰুৱাই দিয়ে তোমাৰ।
উম
কিছুমান মানুহে কাম পাই কিন্তু কিছুমানে কৰিব নোখোজে, এলাহৰ কাৰণে ঠিক তেনেকুৱা আৰু।
আৰু এতিয়া সময় মানুহে তো বহুত সময় নষ্ট কৰে তাৰ ফলত বহুত কিছুমান ক্ষতি হয়, কি কি হ'ব পাৰে বাৰু তাৰ।
ধৰা তোমাৰ লক্ষ্য প পূৰণ ধৰা তোমাৰ জীৱনৰ লক্ষ্যৰ পথততো মানে সেই যাত্ৰাটোতো তোমাৰ সময় নষ্ট মানে হয় কেনেকে চাবা হা তোমাৰ মানসিক কিছুমান চাপ পৰিব সুযোগ তুমি হেৰুৱাই কিছুমান লগতে জীৱনত পিছপৰা হ'বা তুমি বাকীবিলাকতকৈ তুমি পিছ পৰি পিছ পৰি আহিবা বাকীবিলাক আগবাঢ়ি যাব তোমাৰ সময়ৰ কাৰণে যিটো মানে তুমি সৎ ব্যৱহাৰ নকৰিলা বা তুমি এলাহৰ কাৰণে সময়টো ভাল দৰে ব্যৱহাৰ নকৰা কাৰণে তুমি তেনেকুৱা ভুগিব পাৰা আৰু কিছুমান এনেকুৱা ধৰা পৰিস্থিতি।
উম
ত' তাৰ বাবে তোমাৰ এটাই ধৰা আছে এনেকুৱা মানে উম যিটোৰ কাৰণে ধৰা তুমি এতিয়া সময়টো ভালকে অতিবাহিত কৰিব লাগে, অবাবত নষ্ট কৰিব ন
সেইটোৱে কাৰণ ময়ো বিশ্বাস কৰোঁ যে সময় আমাৰ আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু বহুতে মানে অ' আমাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ বুলিও মই ভাবোঁ বাৰু।
উম, উম
উম, ঠিকে আছে তেন্তে ভাল লাগিল কথা পাতি।
অ' ঠিক আছে দিয়া হ'ব দিয়া ৰাখিছোঁ।
ঠিক আছে। উম